হেল্ল'
অ' ক'ত আছা?
এপাক ওলাই আহিছিলোঁ।
হয় নেকি, ময়ো এ এনে এপাক গৰমত।
উম, তাকে ঘৰত থাকিবই পৰা নাই ইমান। গৰম ম সেইকাৰণে ওলাই আহিছো, তোমাৰ পুখুৰী চাইডে যাওঁ নেকি এবাৰ সাতুৰিব। ফুৰিবলৈ।
মইয়ো তাকে ভাবি আছিলো তথপিছত ভাবিলো ইমান গৰম যেতিয়া এপাক গা চাৰ ধোমগৈ ভাল। কিন্তু, পুখুৰীত ধোলে এতিয়া ভাল নহয় মানে আজিকালি পুখুৰী। পুখুৰীত ধোবলে ভয় হে।
আৰু তোমাৰ পানীও বাঢ়ি আছে বোলো ন
অ কিন্তু মানে ধৰা তোমাৰ ভাল এনেকুৱা জেগা আছে আৰু আমাৰ এইফালে মানে নদীত সাঁতুৰি থকা এনেকে বাঁহ চাহ মাৰ কাত ইমান চিন্তা কৰিব নালাগে।
অ তোমাৰ তেনেও আকৌ পানী বাঢ়ি আছে তোমাৰ হেৰি পানী গালেও
অ সেইটোতো হয় কিন্তু নাই অলপ ভাল পানীও আছে মানে জেগাত কিন্তু ধৰা তোমাৰ এতিয়া এইটো কৰিব াৰ হয় পুখুৰীত গা ধুলে মানে কি বেয়া ত মানে গোটেই এইবিলাক থাকে যে এই মেডিচিন মাৰে কিবা লেতেৰা চূণ মাৰে এইবিলাকৰ কাৰণে বহুত বেয়া মানে মানে পুখুৰীত গা ধ ধুবলৈ অকণমান অসুবিধা
হয় বাৰু আমাৰ ওচৰতো এটা আছে আকৌ তাত মান মানুহে খ সাতুঁৰিবই নিদিয়ে মাছ দি থৈছে বোলে মাছ মৰিব বোলে সেইকাৰণে নিদিয়ে সাঁতুব
হে সেইটো কি কথা হ'ল আকৌ
অ নিদিমে মালিকটয়ে মালিকটো উম মালিকটো এনেুৱে কৈ দিয়ে
উম এই এইটো চাগে দিবলে মন নকৰে আৰু সেইটো কাৰণে তেনেকুৱা কৰে মানে গা ধুবলৈ সেই তেওঁ ভাল নাপাই চাগে সেইটোৰ বাবে ধৰ তোমাক পাৰি পাৰি আমাৰ এইখন নহয় ব্ৰহ্মপুত্ৰৰ ধৰা এই চিঙা নদী আছেতো আমাৰ এইফালে তাতে জেগাটো ধুনীয়া ইমান দও নাই পানীও চাফা আৰু ছাঁও পৰি থাক গছ গছনি বহুত আছে বাৰু এইফালে শুনিছা
অহ অ নদীত বোলো যাব পাৰি
অ পাৰি বাৰু হেৰি এইটো কি ক ইয়াতে ভাল ভাল তোমাৰ ধৰা জেগাও আছে আমাৰ গছ গছনিৰ পৰাা আদি কৰি তমাৰ মানে ইয়াতে গাছা ধু হলে বৈ আছে
উম তাকে এইফালে যাও নেকি এবাৰ যাবা নেকি তুমি
পাৰি যাবলৈ স তালৈকে ওলোৱা তেনে মইয়ো যাওঁ তোমালোক লৈ ল' গৈাতান খালা নে তমি
ভাত পানী খোৱা নাই এ আহিহে খাম গৰমত কি খাবা তুমি মনেই নাযায় খাবলৈো
সেইটোও এটা কথা বাৰু নহলে এটা কাম কৰা একেবাৰে অকন দেৰিলৈকে ত ৰখি দিম ভাত পানী খাই লো আৰু খাই কৰি ওলাই যাও নেকি
অ সেনেকে কৰিলেও হ'ব আৰু
ভাত পানী খাই লোৱা ময়ও গৈ আছো তোমালোকৰ ফালে মই লগৰ এজন লৈ গৈ আছো লগত তেওঁৰ লগতে যাম তোমাক লৈ ল'ম আৰু ওলোৱা তুমও দু তুিও এক দুজন লোৱা কোনোবা যদি চিনাকি আছে মানে লগৰ
অ অ মই ৰ'বা সুধি চাব লাগিব এজন সি আহিলে নাই ঘৰত নাছিলে মানে জগৰটোো ক'বাতাত ওলাই গৈছ আহ তাক তাৰ কথাইে কৈছিলো তোমাৰ সি ঘৰত নাই কিবা এটা লেঠ টাউন গৈছে আহিল কি চাগে সুধি চাম
অ অ অ ফোন কৰি সোধা যদি আহিছে তেনে হেৰি কৰা এইটো কি কয় তাকো লৈ লোৱা ওলোৱা ময়ো গৈ আছো প
অ অ তুম হেৰি বাকী আজি খেত যোৱা নাই ক্লাছলৈ
নাই নাই গৈছিলো মানে তোমাৰ এইয়া যি গৰম দিলে আৰু সেই সকাৰণে অলপ আদিবাসত বতৰো ভালে আছিলে বৰষুণো দিছিলে ভাবিলো তাই ঘৰলৈকে যাওঁগৈ বেছি বৰষুণ দিলে আকৌ যাবৰ দিগদাৰ হ'ব ঘৰলে আৰু মানে ধৰা তোমাৰ এয়া গাড়ীত যাবলগীয়া হয় ন স্কুটিত মানে আকৌ ভিজি ভিজি যাবলৈ বেয়া স্বাস্থ্য
বতৰ অ বতৰটো কেনেকুৱা ৰাতি ৰাতিপুৱা তোমাৰ বৰষুণ দিছে আকৌ এতিয়া একদম পূৰা গৰম
অ এতিয়া এনেকুৱা ৰ'দ দিছে একদম থাকিবই পৰা নাই ন
কি
ৰাতিপুৱা কিন্তু তেনেকুৱা অৱস্থা নাছিল ৰাতিপুৱা ইমান ধুনীয়া ঠাণ্ডা পৰিছে একদম বতাহ দিছে পুৰা বষ শু দি মই চাগেজি দিনটো তেনেে যাব পাতি ধোৱা পথাৰত পানী অলপ ৰখিব আৰু খেতি বাতি কৰিবলৈ যি সেই যিহেতুানে বহুতসুবিধা আছে
সেইটোে তোমাৰ খেতি এতিয়া চবে মটৰ লগাই ন এনেকে পানী দি আছে
সেইটোটো বৰিং আদি বা বৰিং ব্যৱহাৰ কৰি চবে এতিয়া পথাৰত পানী চানী দি আছে সেইটো কাৰণে ধৰা আহ এতিয়া মানে বৰষুণ যিহেতু নাই সেইটো কাৰণে তেনেকুৱা এটা পৰিস্থিতি দেখা পোৱা গৈছে আৰু এতিয়া খালি সেয়া আৰু ধৰা বৰষুণটো ময়ো ভাবিলো একেদিন দুদিন এদিন মান অল বৰুণ দিছে ভাবিলো পথাৰ চাগে পছিলে ৰখিব
অ
কিন্তু এতিয়া তেনেকে পানী কতো ৰখাই নাই বৰষ ফোনটো দিয়ে দিয়াৰ পিছত মানে যেনেকুৱা ৰ'দ দিয়ে ন
সেইটোয়ে পথাৰ সিদিনাখন আমাৰ এইডোখৰ পথাৰখনৰ মাট খেতিও এনেকে ফাটি গৈছেগৈ বা মানে খেতিও ভাল নহ'ব চাগে মানুহবিলাকৰ
সেইটোটো সেইটোতো হয় বাৰু দেই ময়ও চাইছো মানে
উম বৰষুণে নাই আৰু এইবাৰ দিয়ে অকমান আকৌ ৰ'দতটো তাতকে দুগুণ দি দিয়ে সেইকাৰণে মাটি ফাটিও গৈছে গৈ এইবাৰ।
উম উ এয়া ভাল পাবলৈও এতিয়া পৰাই নাই নহয় এতিয়া। যি হয়ে এতিয়া মাটিৰ গুণাগুণো নষ্ট হৈ গৈছে চাগে ত। কি হব বহুত এনেকুৱা মা মানুহে এতিয়া ধৰা খেতি কৰা মানুহে। মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু অৱস্থা বেয়া হৈ গৈছে কাৰণ এতিয়া খেতিত ধৰা পানী ৰখে- বিলহে খেতি কৰিব কঠীয়া সিঁচি থৈছে- কঠীয়া উঠাই কৰি থোৱা এতিয়া সেয়াও মানুহ এতিয়া ঘৰত আনি আনি গাঁত খান্দি খান্দি কঠীয়া এনেকে ভিজাই ভিজাই। থৈ দিছে যাতে মৰি নাযাও তেনেকুৱা অৱস্থাও মই দেখিব পাইছো মানে মোৰ ঘৰৰ ওচৰত তেনেকুৱা- হৈ আছে সেইটো কাৰণে ভাবিছো এতিয়া কি যে হ'ব বৰিঙ। ব্যৱহাৰ কৰিলেও বহুত এতিয়া ধৰা চব খেতিয়কৰ তেনেকুৱা মানে পইচা পাতি নাথাকে ন। কাৰণ খেতিয়ক খেতি কৰে যেতিয়া পইচা পাতি এনেকে হাতত ইমান নাথাকে আৰু-
সেইটোয়ে তোমাৰ এনেকে এবাৰ নষ্ট কৰি দিয়াৰ পিছত খেতি- টো মনটোও বেয়া হৈ যায় আৰু তোমাৰ এবাৰ।
কিবা এটা আশাই ধৰা কিবা এটা আশাই ধৰা সিহঁতে কামটো কৰে ন। তাতে ব বিহু মানে বছৰটো ভালে হলে যাওক উম উম।
ৰোৱনী লগোৱা প বলো তাৰ পিছত মাটি খন্দা পৰা তোমাৰ কিমান খৰচ আহে- চব আকৌ পানীয়ে ধ্বংস কৰি দিয়ে পানী আহি গলে। তাৰপিছত তোমাৰ পানী হ'লেও আকৌ এনেকা বানপানী সোৱাই দিয়ে তোমাৰ। পথাৰ ফুল হৈ যায় তোমাৰ কঠিয় বিলাক গেলি যাই চব।
সেইটোতো হয় বাৰু কিন্তু এতিয়া এইবাৰ-
নহবই চাগে এইবাৰ হয় চাগে অ যোৱা বছৰতৰতো চব বহুত। এনেকে গেলি গৈছে প কঠীয়া।
উম এইবাৰ তেনেকুৱা নহ'বগৈ বুজিছা কাৰণ এবাৰ বৰষুণতো দিব লাগিবয়া। উঠে বা এনেকে পানী ৰখিবলৈ-
কিন্তু তোমাৰ নদীত আকৌ নদীত তোমাৰ বহুত পানী হৈ আছে ইয়াাৰ পানী- কৰ পাই আহি আছে তোমাৰ-
পানী উঠিছে কিন্তু আকৌ উঠা নমা কৰি আছে আৰু ইয়াত- আমাৰ এইবাৰ বানপানী হ'বলৈও ধৰা তোমাৰ যোনটো মানে আমাৰ- জান দি দিছে ন তাতে মানে মথাউৰি বনাই দিছে সেই মথাউৰি কাৰণে মানে- উম মথাউৰিও বনাই দিছে যে এইফালে আমাৰ ডঙৰ পানী হব পৰা নাই সেইটো কাৰণে মানে পথাৰত পানীও সোমোৱা নাই। আৰু এইফালে আমাৰ পথাৰ বিলাকৰ কি কি নতুন নিয়ম কৰিছে। নাজানো আৰু কিবা ডাঙৰ ডাঙৰ জান খান্দি দিছে পানী সোমালে একদমৰহৰা পানী ওলাই যায়।
উম সেনেকে হলে কেনেকে হব এতিয়া তোমাক তাকে দি মাতি। এইবিলাক- পানী খিনি লগতে সোমাই ওলাই গলে কি হব মাটি আকৌ হেৰি হৈ যাব শুকাই যাব।
সেইটোয়েতো সেইবিলাকে এতিয়া হৈছে- আৰু দেই কি কৰিব গৈ আছে মানে একো বুজি পোৱা নাই আৰু-
এতিয়া হেৰি- তুমি কিমান মান টাইমত যাবা।
মই ধৰা তোমালোকৰ ওলাম আৰু তুমি ভাত পানী খাই পেলাই মোক এটা ফোন মাৰ মই - তোমালোকৰ ঘৰলৈ- গৈ আছোঁ আৰু হেৰি এইটো কি কয় মই প্ৰথমতে মানে মোৰ হেৰিৰ পৰা আহিবগৈ লাগিব। মই মোৰ মেৰৰ পৰা আহিবগৈ লাগিব তাত মানে মই মাছক দানা দিয়া নাইতো এ- চানী উঠা নাই যে আকৌ আমাৰ চাইডৰ খালটো পৰা পানী চানী দিবলগীয়া হৈ আছে মানে-
অ অ তোমাৰ এতিয়া কি মাছ পুৰা দি থৈছা নে-
মাছ দি থোৱা আছে আৰু এইবাৰ দিম বুলি ভাবছো দুটা পুখুৰী আছে মানে এটাত - মই মাছ দিয়া নাই এবাৰ দিম বুলি ভাবি আছো।
অ অ ঠিকে আছে তুমি- এ আমাৰ এইডোখৰত তোমাৰ মানুহ এটাই মাছ- বেছি আছিলে মাছৰ পোনা- লাগিলে লৈ যাবা তোমাৰ
কি মাছ আছিলে বোলো
এ চব আছে তোমাৰ
চালানি মাছা- চাচ চব আছে মানে?
আহ, মাগুৰ - চাগৰ চব পাবা।
মোক এনেকুৱা লাগিছিলে বাৰু, কাৰণ জীয়া মাছে বেছি
জীয়া মাছে অ, তোমাৰ আৰু হেৰি কমতে বেচিছে মানে কিবা বোলা পইচা দৰকাৰ হৈ আছে বোলে মানুহ তোৰ সেইকাৰণে মানুহ সেনেকে পোৱালি বিলাক বেছি আছে
মই যাম ৰ'বা এতিয়া, মানে মোৰ আৰু এটা ধৰা তোমাৰ হেৰি আছে আৰু মোৰ এইফালে মানে মোৰ বেলেগ এটা পুখুৰী আছেটো সেই পুখুৰীটো কাৰণে মানে মোৰ মাছৰ দৰকাৰে হৈ আছিলে, ভালেই কৰিলা দিয়া তুমি কৈ দিলা মই এতিয়া বৰ্তমান ধৰা তোমাৰ তালৈ গৈ লওঁ, মেৰলে গৈ পেলাই তাতে তোমাৰ মই দানা - চানা বিলাক দি লওঁ
উম, অ তোমাৰ - তোমাৰ মেৰৰ চাইডত যে অমিতাখিনি আছিলে অমিতা এতিয়া হব নেকি, মোক দুটামান লাগিছিলে মানে?
অ আছিলে, বাৰু এতিয়া ধৰা কিমান লাগে মোৰ তাত বেছি নাই কিন্তু এতিয়া? ডাঙৰ - ডাঙৰ বেছি ডাঙৰ নাই ডাঙৰ - ডাঙৰ চাৰিটা মান হ'ব।
এ দুটা তিনটা মান দিলেই হ'ল, ঘৰত খাবলৈহে লাগে অ।
অ হ'ব - হ'ব। তেনে মই এতিয়া, তাৰপৰা আহি লওঁ মেৰাৰ পৰা আহি পেলাই যাম। যাওঁতে তেতিয়া মই কিবা বেগ বা কিবা লৈ গুচি যাম আৰু নহ, তুমি আহিব নালাগে আৰু তেতিয়া।
অ আৰু হেৰি নেমু লাগিব নেকি তোমাৰ আমাৰ এইবাৰ নেমু ঢেৰ লাগিছিলে? অ, এ চব পাবা তোমাৰ কাজি নেমু, জৰা নেমু, চব আছে।
গোল নেমু আছে?
আহ গোল নেমু জোপাত ইমান লগা নাই কিন্তু, লাগিছে কেইটামান, লাগে যদি ছিঙি দিব লাগিব কেইটামান।
অ, মোক দিবাচোন কিবা এটা মিলাই পেলাই গোল নেমু অলপ মানে। মোৰ বহুত এটা দৰকাৰ হৈছিলে কাৰণ, ইাৰ মানে চৰ্বত খাবলৈ হওক বা গোল নেমুৰ মানে গোন্ধত
সেইটোয়েতো মই এই কেইদিন পুৰা দোকানৰ বো ঠাণ্ডা খোৱাই নাই, চব ঘৰতে বনাই -বনাই নেমু পানীয়েে খাই আছো।
ঠিকেই আছে বাৰু ভালে কৰিছা দিয়া এনেও দোকান বিলাকত বহুত কেমিকেল চেমিকেল কিবা কিবি দিয়া থাকে ন। সেইবিলাক খালে আৰু চোগাৰৰ বহুত হে থাকে নেমু পানীটো পুৰা একদম
তাকে তো সেইবিলাকত তোমাৰ দোকানত পোৱা খিনি যে যি যি ৰং চং মিলাই চুগাৰ টো চুগাৰেই, আৰু কালাৰো কিমান মিলাই
সেইটোৱেটো, সেইকাৰণে একদম এইবিলাক মানে বহুত পেটৰ কাৰণে চাব গ'লে বহুত অপকাৰ কৰে। মানুহে তাকে খাই আৰু সৰু সৰু পালি কি কি নতুন নতুন ওলাইছে কিবা- কিবি কেম্পা হওক কিবা- কিবি
উম, মইতো তোমমান পৰাপক্ষত নেমু পানীয়ে খাই থাকো থাকোতে নেমু পানী নহ'বা, কুঁহিয়াৰ ৰস
ভালেই কৰা, ভালেই কৰা, তোমাক মই এনেইও দেখোন দোকানে - চোকানে ৰখিলো খোৱা ননেদেখোঁ য়ে, ষ্টিং - চিষ্টিং তুমি একো নোখোৱাই বাৰু হেৰি এইটো
আহ
ঠিকে আছে দিয়া, তুমি এতিয়া হেৰি এইটো কি ক মই বেছি এনেকে একে নাখাওঁ খাওঁ চ বেলৰ চৰপত - তৰপতে খাই থাকো আৰু মই ঘৰতে
অঁ
অ- অ, ঠিকেই আছে। হেৰি এইটো কি কয়
এয়া, মই এতিয়া ধৰা ইয়াৰ পৰা ওলাও আৰু দেই, তোমাক মই ফোন কৰিম
অ-অ
অ, শুনাচোন?
মই সি এবাৰ তোমাৰ মেট্ৰিক দিব। হ এই শংকৰদেৱৰ
অ,
তোমাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ত তাৰাপই দিব মেট্ৰিক
অ, ঠিকে আছে দিয়া। মই তাকে মানে লিখি থাকো কিন্তু ক'ত পঢ়ে মানে নাজানো ন সেইকাৰণে ধৰা তোমাক মই সেইকাৰণে তোমাক মোক সুধিলো মান ত দেখি থাক আমাৰফাল চিন লছে
লৈছ তোমালোকৰ গাঁৱত এই যে বাবাইটি বুলি কয় যে
অ, বাবাই-বাবাই অ কিছে তাত ঠিকেই ঠিকে আছে। ঠিকে আছে। ঠিকে আছে। আমাৰ সি বেয়া টিউশন নকৰাই বাৰু সি ভালেই কৰায়। এইমাৰ দাদাতে ভালে কৰিছা দিয়া, দাদতে সি মানে আমাৰ ম ত, টউ কৰিছিলো মোৰ ত ভাল হৈছেট ফভ পাৰ্চজ পাই।
অ, তোমাৰ আৰু এটাই চিন্তাটো কৰে তোমাৰ এই যে চেণ্টাৰ ৰুমতটো যে আছিলে যে
অ-অ দেখিছো ডাঙৰ ৰুমটো যে তাতে ভালে কৈছা দিয়া-দিয়া টিউশচন বিলাক দি থোৱা আনো তাই এতিয়া এইটো বহুতদিন মানে গুৰুত্বপূৰ্ণ বছৰৰ তাক কাৰণে কাৰণ মেট্ৰিক দিৱস যিহেতু অ ঠিকে আছে দিয়া। ন,
হ'ব আৰু দিয়া ন
অ, দিয়া দিয়া হ'ব বাৰু অ, ঠিক আছে। তুমি ভাতটো খাই পেলাই এতিয়া
আহ মই ভাত খাামগৈ দিয়া হ'ব দিয়া